হেল্ল'। শুনিছা নে? হেল্ল'। হেল্ল'। শুনিছা নে।
হেল্ল'।
অ' অ' শুনিছো, তুমি শুনিছা?
উম অ' শুনিছো তাৰ পাছত চাবা হা লাষ্টত দি মানে সৰু দি যি দুজনী ছোৱালী তাৰে এজনী তিনবাৰ মান বিয়া হ'ল। থৈ মেলি এতিয়া বিহাৰত বিহাৰী এটা লগত বিয়া হৈছে আৰু একদম। নো বিহাৰত বিহাৰীৰ লগতেই বিয়া হৈছে আৰু সিহঁত দুজনী মানে বাহিৰত ফুৰিব গৈছিল। সেনেকে ল'ৰা পতাই বিয়া হয় বাচ্ছা টাচ্ছা জন্ম দি এতিয়া তাতে আছে অহাই নাই সেই লকডাউনৰ আগত। এতিয়ালৈকে গুৱাহাটী আহাই নাই ভাবাচোন মানে। কোন কত আছে হিচাপ নাইকীয়া সেনেকুৱা এটা ফেমিলি লগত। কেনেকে বিয়া হবা গমেন্ট চাকৰি প তেন্তে নালাগে মোক হেনেকুৱা গভমেণ্ট চাকৰি।
ইমান কেজেং।
অ',
মই তাতকে নিজে পঢ়ি লৈ পেলাই নিজে পাই লৈ পেলাই নিজে চাকৰি কৰিম অ'
অ' সেয়াইটো মই না কেলে চিংগিলে মৰিম অ' সেই বুলি। ইমান মানে পাজোলৰ মূৰত মই জানানে। আ মানে। সৰু পৰাই আৰু এনেকুৱা এটা সপোন আছে যে মই ইমান। জইণ্ট ফেমিলিত বিয়া নহও খুব বেছি ধৰা ল'ৰা দুটা বা ছোৱালী দুজনী। আমা বা ছোৱালীও লৰা ল'ৰা ছোৱালীও আমাৰ যেনেকে দাদা মই। এনেকুৱা টাইপতহে বিয়া হ'ম আৰু সিহঁতৰ বাৰু বায়েক আছে।
একে
উলটা সৰুৰ পৰা মোৰ বহুত সপোন আছিলে যে মই জইন্ট ফেমিলিত। বিয়া হম কাৰণ আমাৰ নিজৰো জইন ফেমেলি আছিলে মোৰ বহুত ভাল লাগে হা।
উম।
কিন্তু এতিয়া ডাঙৰ হয় মেলি বুজি পাইছো। যে মই জইণ্ট ফেমেলিত কোনোদিন বিয়া নহও।
আৰু কি জানা একদম একমাত্ৰ সৰু ল'ৰাৰ লগতো বিয়া হব নোৱাৰা।
অ এট সেইটোও কৈছ ছো মই তোমাক এটা এটা ল'ৰা হলে মানে বেয়া হয় বুজিছা। কাৰণ কি জানানে তোমাৰ ওপৰত ৰেচপনচিবিলিটি টো বেছি হৈ যায়।
বেছি হয়।
মই সেইকাৰণে কৈছো যে দু এ ছোৱালী মোক নালাগে। দুটা ল'ৰা হোৱাই ভাল অ।
তেতিয়াও আকৌ যা কেইটাবা কেনকা
এইবিলাক মো ভাল নালাগে অ। চোৱা বেলেগ এজনী শুনা শুনা তাইও বেলেগ ঘৰৰ পা আহিব ময়ো বেলেগ ঘৰৰ পা যাম। তাইৰে মোৰ মাজত কিবা এটা লাগিছে এ সেই সেইটো বেলেগ কথা। ন কিন্তু যেতি তিয়া ঘৰৰ ছোৱালজনী শুনা শুনা যেতিয়া ঘৰৰ ছোৱালীজনীৰ লগত লাগিব তেতিয়া গোটেই। ঘৰখন তোমাৰ এগেইনষ্টত হৈ যাব উম যদি বেলেগ এজনী ছোৱালীৰ লগত লাগে। তেতিয়া হলে তোমাৰ লগ তোমাৰ একো নাই কিন্তু ঘৰৰ ছোৱালী এগেনষ্টত গৈ তোমাক কোনে ভা ভাল বুলি ক'ব। কেতিয়াবা তোমাৰ হাজবেণ্ডেও নকব।
নকয় নকয়।
শুনা যিমানেই ভাল নাপাওক কেলে নিজৰ। হয় তেজৰ সম্পৰ্ক বুলি কোৱাৰ লগে লগে সিহতি চে চেঞ্জে হৈ যায় বুজিছা।
অ।
তেজৰ সম্পৰ্কতো মানে এটা বেলেগ এটা হেৰি মানে।
অ তাকে।
মই সেইকাৰণে মানে লাষ্টত এনেকুৱা হ'ল যে এই ইমান। মানে অ ভালেই হ'ল দে মই এৰিছো। ভাল টাইম মতে
মইতো ইয়া মানে ইয়াৰ লগতো মোৰ থাকিব মন নাই
চিৰিয়েছলি মোৰ ফালৰ
আমা আমাৰ যে হেৰি কি বুলি কয়? ইচ অলপ আগতে আৰু গধূলি মোক আৰু এজনী ফোন কৰিছিলে তাইৰ আৰু বা বাই শাহু আছে হা। তাইৰ আকৌ বা হতি ইয়াতে শহুৰক মানে তাইৰ চচু ৰালতে থাকে তাই মানে বিয়া হ'ল বিয়া হৈ একমাহে চাগে অ, গিৰিকৰ ঘৰত থাকিল নেকি নিমেলিলে আৰু তাহ তাইৰো কিবা কাজিয়া চাজা কৰি আসিটি ইয়াত। তে থাকিল এতিয়া ডিভৰ্চও হোৱা নাই পোৱালি এটা আছে। এই মানে কতো ফুৰিব যাবও নাপায় জানানে? এ ক'বাত যাব খুজিলে মানে সেয়াক মাকে কয় কিয় বাইৰা আৰু সেয়াক ভাগিনীয়েৰক নিনিয়? সিহঁতৰোতো ফুৰিব মন যায়, সিহঁতকো লৈ যা। তাই মানে একো প্ৰাইভেচি বা ফ্ৰীডম বোলা বস্তুটো
সেইটোৱে, সেইটোৱেইটো মেইন ন'। এতিয়া ইয়াৰ বায়েকজনী যে ইয়াৰ এ যোনজনী বায়েক বিয়া হ'ল মানে, ৰিচেন্টলি যোনজনী বিয়া হ'ল চাৰি নম্বৰজনী। হা, তো চাৰি নম্বৰজনী মানে এ- ঘৰলৈ আহে নহয়, এমাহ থাকে। আকৌ এমাহ গৈ শহুৰৰ ঘৰত থাকে। এমাহো নাথাকে। শহৰৰ ঘৰত থকা এমাহ নহয় কিন্তু দেই। তাৰ পিছত আকৌ আহি ঘৰ পায়। আকৌ ঘৰত এমাহ থাকে, আকৌ শহুৰৰ ঘৰত কেইদিনমান থাকে আকৌ ঘৰৰ এমাহ থাকে, আকৌ শহুৰৰ ঘৰত এমাহ থাকে। এইটো কি মানে? কেছি ছোৱালীজনী লৈয়ো মাকৰৰ ঘৰত আছেহি। মই এটা কথা তোমাক কম হা, মই ইমান মহান নহয়, মই মহান হবও নিবিচাৰোঁ।
উম।
মই মহান একদম নহয়। আৰু কি জানানে? মহান যোনবিলাক মানুহ হয়, সেইবিলাকে বহুত দুখ পায়।
বহুত বেছি দুখ পায়। আৰু নহয়, কিয় থাকিব লাগে তাই?
তাকেটো কৈছোঁ। তাইৰ নিজৰ হাজবেণ্ড আছে, তাই নিজৰ হেৰি আছে, এইবিলাককে এইবিলাক যে এনেকুৱা মাইকী মানুহবিলাককে গিৰিয়েকে চিট কৰে মিলি বেলেগৰ লগত
যাবই ন'। তুমি যদি এমাহ আহি ইয়াতে সোমাই থাকা সেই, তুমি
আমাৰ তাতে এটা- মই যে আনকি অ', সেইটোতো কৈছোঁ কি- কিয় আহে মইতো চা- সেইটোও চাপৰ্ট নকৰোঁ পায়। কিয় আহিব এভৰি ছানদে। মোৰ মতেতো এমাহত- এমাহতো আহিব নালাগে। মোৰ মতে, বিয়া হৈ গৈছ। তিনি-চাৰি মাহ সময়ত পূজা বুলিয়া, বিহু বুলিয়া হৈ গ'ল আৰু, আৰু কিমান আহ আৰু? উম, কিমান মানুহ তেনেকে বিয়া হৈ গৈছে। মোৰ মাৰ ঘৰ কিমান দূৰত, জানা তুমি? মোৰ মাৰ- মামাহঁতৰ ঘৰ পথাৰৰ পৰা দেখি থাকি।
উম।
কৰিব পাৰি, হা। পথাৰে - পথাৰে যে, ইখন পথাৰ সিখন পথাৰ। আমাৰ ঘৰৰ আগ ফালদি মাহা- মামাহঁতৰ ঘৰৰ পিছফালটো দেখি থাকি। অ' ইফালেদি ঘুৰি গলে চাগে এ ক কিলোমিটাৰ, ডেৰ কিলোমিটাৰতকে বেছি নহ'ব। তাৰপিছত তোৰ- অ' নেযায়, অক- এবাৰো নাযায়। আনকি বিহু পূজাতো যা- নাযায়, জানা?
আমাৰো নাযায়, জানানে? আমাৰ যে ঘৰ আমাৰ এইটো ঘৰ, আমাৰ ঘৰৰ তলতে মামাহঁতৰ ঘৰ। এই ৰিচেন্টলি আমি গলোঁ। দুবছৰৰ মূৰত গৈছোঁ।
সেইটোৱেতো কৈছোঁ ন' মই, তেনেকুৱা মানুহ কিমান দেখিছোঁ এতিয়া। মই বহুত দেখিছোঁ, যোনবিলাক এবছৰৰ মূৰত, দুবছৰৰ মূৰলৈ- মূৰত যায়। কোন- কিছুমানেতো যাবলৈ টাইমে নাপায়।
অ' আমাৰ মা তাকো সেইদিনা মই মাক জোৰ কৰি নিয়াৰ কাৰণেহে মা গ'ল। নহলে সে
মইও মাক কওঁ, জানানে? মই মাক কওঁ যে খুব মন নাযায় নে নিজৰ ঘৰখনত থাকিব লাগে। যোৱা, মই- মই চম্ভালি ল'ম নহয়, ঘৰ মই এনে
উম, নাই না
আমাৰো নাযায়। কাৰণ এতিয়া সেইখন- খনকে নিজৰ ঘৰ বুলি ভাবি থলে কিন্তু মই এইটোও কোৱা নাই যে, নিজৰ মা-দেউতাৰ কথা একদম পাহৰি লৈ পেলাই তুমি হেৰি হৈ যোৱা। নাই, যদি তোমাৰ মা-দেউতাৰ লগত কোনো নাই, তুমি খবৰ এটা লৈ আছা, সদায় খবৰ লৈছা সদায় চাইছাহি, সদায় আহিলেও তেতিয়া একো কবলৈ নাই, যদি তোমাৰ মা-দেউতাৰ কোনো নাই। এতিয়া মোৰ মা-দেউতাৰ কথা ভা বা দুজনী ছোৱালী, এটা ল'ৰা নাই, হয়নে? ভণ্টি বিয়া হৈ যোৱাৰ পিছতোতো মই হ'লেও তো লৈ যাব লাগিব মোৰ মা-দেউতাক। নাইবাতো মই দেইলি এনেকে আপ ডাউন কৰিব লাগিব। ডেইল আপ-ডাউন কৰাতকে মই মোৰ লগত ৰখাই ভাল, হয় নে নহয়? কোৱা। তেনেকুৱাকেও ছোৱালীবিলাকে ৰাখে। সেইটো বুলিও নহয় ধৰাচোন মোৰ নিজৰ এনেকুৱা- মন আছে যে, ধৰ মানে মোৰ হাজবেণ্ডে কি কয় নাজনো, কিন্তু মোৰ- যদি সেইটো কথা মানি নলয়, তেতিয়াহ'লে মই বিয়া হবলৈও ৰেডি নহয়। কাৰণ কি জানে মই ভাবো যে মই মই যিহেতু- তে তাৰ কাৰণে এৰি থৈ যাব লগা হব পাৰে অ, হলে সিও মোৰ কাৰণে এৰি থৈ আহিব লাগিব। মোৰ মই যদি তাৰ ওপৰত মিলিব নোৱাৰো তেতিয়া- কাৰণ কি জাননে তাৰ মাক দেউতাক আছে সি বাৰু এটা ল'ৰা তাৰ মাক দেউতাক- আছে ময়োতো ঘৰৰ চ দুজনী ছোৱালীয়ে এতিয়া ভন্টিৰ ওপৰতো চব এৰি দিব নোৱাৰো ন। ময়তো ঘৰৰ লৰা নিচিনাই কাৰণ ডা যেতিয়া লৰা নোহোৱা ঘৰৰ ডাঙৰ জনী- ছোৱালী হয় তেতিয়াহ'লে এই ছোৱালীজনী লৰাৰ নিচিনাই হয়।
উম হম।
হা ত' মইও নিব লাগিব, সেইমতে মই কিন্তু মোৰ এটা মন আছে যে মই চাকৰি তাকৰি কৰাৰ পিছত- মই যা কৰবাত মানে ঘৰতো অলৰেডি বনাই থোৱা আছে, তথাপিতো মানে- ধৰা মোৰ মানে এনেকুৱা মন আছে যে মোৰ হাজবেণ্ড আৰু মই মিলি- তাৰ আৰু মোৰ দুটা নামতে মাতি ল'ম, যা আধা খিনি তাৰ আধা খিনি মোৰ। তাতে মানে দুইটাই মিলি দুইটাৰ পইচাই ঘৰ বনাই এটা এটা মহল আমাৰ কাৰণে। এটা মহ'ল তাৰ মা দেউতা আৰু মোৰ মা দেউতাৰ কাৰণে মোৰ এনেকুৱা- ডিম আছে, কিন্তু সেই ডিমটোত মই বায়েক হতক নাইবা ভনীয়েক হতক- ঠাই দিব নোৱাৰো কিয় জানানে মই আজিকালিৰ ছোৱালী আৰু মই আজিকালি- ছোৱালী বিলাকৰ নিচিনাই অভদ্ৰ। নহয় নহয় মই আজিকালি ছোৱালী বিলাকৰ নিচিনাই অভদ্ৰ সঁচাকে। মই মানে একচেপ্ট কৰো জানে তুমি যিমান- একচেপ্ট নকৰিবা ন, মানুহে তোমাক সিমান কব যে তুমি ভাল। তুমি এনেকুৱা নহয় তুমি এনেকুৱা নহয়।
চাহ ল'ব নিবিচাৰো বেয়াই।
মই এনেকে ক'ম যে মই এনেকুৱা হয়, মই বেয়া হয় মই ভাল নহয়। মানে মই বিচাৰো যে মানুহে কওক যে অ ইমান বেয়া নে তুমি তেতিয়া মই ওলতাই ক'ম যে অ ইমান বেয়া হ'ব লাগে কাৰণ দেখি আহিছোঁ ন ভাল হয় মানে কি পাইছে এতিয়া মই নিজৰ মাহঁতকে কিমান ষ্ট্ৰাগল কৰা দেখি আহিছো। হ বায়েক হত মনি হল। ম সচাকে কৈছো মানে মানুহে কি কয় নাজানো। কিন্তু দেউতাৰ ফালৰ জেঠাই পেহী বিলাক একদম ভাল নাথাকে।
বহুত বেয়া থাকে জা।
যদি ভাল আছে কাৰোবাৰ যদি ভাল পাইছে সেয়া সিহঁতৰ শূন্যৰ ফল।
নহয় নহয় মই যিমান খিনি দেখিছো স্বাৰ্থ ৰাখিয়ে ভাল পায় সিহঁত বোৰে,
জানা নে নাই?
তোমাৰ দেউতাই যদি ধৰা গোটেই কেইজনী পেহী বা জেঠাই হতক ধৰা পাতৰ বিহুৱে পূজাই পাটৰ কাপোৰ দিলে হয়, মুগাৰ কাপোৰ দিলে হয়। ভৰি আহি চেলেকি থাকিব।
এইটোৱেটো কৈছোঁ। আৰু মানে কি জানা নাই এতিয়া মোৰ মাহী আছে হা মোৰ পেহীও আছে মোৰ জেঠাইও আছে কিন্তু মোৰ মাহী আৰু মামা দুইটা আছে হা মোৰ এতিয়া দেউতা তাই মামা আমাৰ মামাতো কৈয়ে থাকে ন সদায় সদায়ে যায়। ডেইলিয়ে যায় আমাৰ ঘৰলৈ ত মানে মোৰ দেউতাই যেতিয়া মোৰ মামাৰ আগত মোৰ মোৰ কথা বেয়াকে কয় যে এ এ এনেকুৱা কৰিছে তেনেকুৱা কৰিছে মোৰ মামাই ওলটাই কি কয় জানে সৰু হৈ আছে অ। বাইশ বছৰীয়া এজনী ছোৱালী সৰু হৈ থাকে নেকি তথাপিতো মামাই কি কলে যে সৰু হৈ আছে। সেইটো কথাকে যদি জেঠাইক কলেহেঁতেন জেঠাই কি ক'লেহেঁতেন জানানে? জেঠাই উলতাই কলে হেঁতেন যে অ আজিকালি ছোৱালী বিলাক এনেকুৱাই অকনমান চম্ভালিব লাগে তই বেছিকে হেৰি দি থৈছ যে অ লাই দি থৈছ যে মোৰৰ ওপৰত সেইকাৰণে নাচিছে। ডাইৰেক এনেকে কলেহেঁতেন আকৌ মোৰ মাহীক ফোন কৰি মানে দেউতাই লগাই মানে মই মাহিলে অলপ ভয় কৰো মানে মা দেউতাতকে বেছিকে। মানে মাহীক মানে ফোনকে ভয়ো নকৰোঁ মানে চব কথা মাহীৰ লগতো শ্বেয়াৰ কৰো কিন্তু মানে কি হয় এ মাহীৰ লগত মানে ফ্ৰেণ্ডৰ নিচিনা যে মাহীয়ে বুজালে মানে মই বুজি পাওঁ।
অ, অ,
সেইকাৰণে মানে দেউতাই মাহীক কথাবিলাক লগাই যায় এনে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে মাহীয়ে লাগিলে মোৰ মোৰ আগত ফোন কৰি মোক গালিয়ে দিব। কিন্তু দেউতাৰ আগত কোনো দিন এনেকে নকয় দেউতাৰ আগত যে নাই নাই তাই তাই বহুত ভাল তাই মানে ভুল হৈ গল তাই সৰু হৈ আছে এনেক তেনেকুৱা বুজাব কিন্তু একেলগৰ পেহীক যদি ফোন কৰে পেহীয়ে কি কব। মই তোক কৈছিলো নহয় ছোৱালী মোৰ এতিয়া দুটা লৰা হৈও মই এনেকে চম্ভালি আছো। সেইয়া মোৰ দুটা ল'ৰা হৈও মই ইমান ভালকে চম্ভালিছো তই ছোৱালী এজনী চম্ভালিব পৰা নাই।